অ প্ৰিয়ম কি কৈছিলা তুমি?
অ মানে তাকে বাকী কি কৰি আছা তুমি?
অ মই এনে আছিলো ৰ'বা আজি দেখা নাই কিমান গৰম।
ন দে আজি গৰম বহুত দি আছে ন।
তে পুতল থুগোল। কতো ওলাই যাব পাৰে নাই গৰমৰ কাৰণে নহ।
গৰমত তুমি সেই নিজৰা চিজৰাত যাব পাৰিবা। আৰু তোমাৰ ক'ত আৰু বা নদী চদীত যাব পাৰিবা পুখুৰী চুখুৰীত তাতে আৰু তাত। তাতে শুই থাকিব পাৰিবা। নহলে বা তুমি একুলেন যাব পাৰা একুলেন মজা জাগা আছে।
একুলেন টিকেট কিমান হৈছে ন এতিয়া।
একুলেনত তোমাৰ প্ৰায় চা আইঠ ফৰ্টি হৈছে নেৰমেল ডেইচ। আৰু এইট নাইনটি না আইটি আছিল তোমাৰ হলিডেইছ আৰ অনিতা মানে উইক ডেইচ আৰু কি বুলি ক চছেটাৰ্ডে আৰু চানডে।
হেতো ৰাইজৰ বেলেগ বেলেগ ৰাখে যে কিহৰ কাৰণে।
মানে একচেলি মানে। এইটো মানে তোমাৰ আ মানে চানডে ৰৌছ তোমাৰ ছেটাৰডে মানে কি থাকে তোমাৰ মানু- বেছি থাকে ন কাৰণ অফ থাকে এইবিলাকত চৌ মানে অফিচ চফিছ বন্ধ থাকে ন সেইসময়ত বহুত মানুহ হৈ যায় মানে অভাৰ ক্যাউত হৈ যায়। চৌ সেই সেইকাৰণটো মানে প্ৰাইচটো অকমান মানে হাড় মানে বঢ়াই দিয়া চল্লি পঞ্চাশ টকা বেছি দিয়ে। আৰু যাতে যাতে মানুহ বিলাকে এ শনিবাৰ আৰু ৰবিবাৰে যাতে মানে। নাহি কতিয়া কম মঙ্গলবাৰে আহি যাতে অকমান কমত পায় আৰু বুজি পালা। কাৰণ ৰবিবাৰে মানুহ বহুত বেছি হয় শনিবাৰ ৰবিবাৰ মানুহ বহুত বেছি হয়।
অ অ ঠিকে আছে।
গৈছ একুলেন কেতিয়াবা তুমি এনে
একুলেন মই যোৱা নাই ৰবা মানে মই শুনিছো তাৰে পানীবোৰ বোলে ভাল নহয় লেতেৰা।
আচ্ছা মানে চাফা নহয় নেকি?
চাফা নহয় বুলি শুনিছো।
মানে পানী বিলাক কি চেঞ্জ নকৰে নেকি?
পানী বিলাক চেন্স কিছুমানে কয় কৰে বুলি কিছুমানে কয় নকৰে বুলি মাহৰ মোৰত এক দিন কৰে বুলি শুনিছো। হ তাৰপিছত মানে কয় নকৰেই গলে অ
গা ধুই গ'ল সেইটো ৰাতিৰ ভিতৰত চেন্স নকৰাই
ৰাতিৰ ভিতৰত চেঞ্জ নকৰা চাগে তোমাৰ ইমান ডাঙৰ পাৰ্কখনত ডেইলি পানী চেঞ্জ কৰি থাকে পচিবল নহয় ন
বাট হয় বাৰী তো পইচাটো সিমান ভালে পায় ন।
অহ
আচ্ছা মানে
মানে চাফা কৰাৰ কাৰণে কি একো হেৰি নকৰে মানে চেঞ্জ ন পানী চাফা কৰিব নোৱাৰে নেকি কিবা কিবা বস্তু বস্তু দি ছি এনেকৈ
কিবা ব্লিচিং পাউদাৰ দিছে চাফা কৰিব পাৰি নেকি এনেইতো ব্লিচিং পাউদাৰ দিয়ে চাফা কৰে।
কিবা এতিয়া এয়া কোনে একোলেন তোমাৰ একোলেন ওচৰত তোমাৰ ধাবা চাবা আছে নহয় ৰাণী চাইডে মজা মজা ধাবা চাবা আছে।
অ বঢ়িয়া বঢিয়া ধাবা আছে কিন্তু
উম তাতে গ'লে মজা প্ৰাইজটো পুৰা মজা অ অ লোকেল থাবা উম প্ৰাইজটোও মজা ঠিক ঠাক বেছি দামো নহয়
অ প্ৰাইজবোৰ তোমাৰ কি আৰু থলুৱা খাদ্য ন অসমীয়া খাদ্য পায় থলুৱা
উম তাকেহে মজাকে খাব পাৰিবা। মই তোমাৰ অ মই এবাৰ এখনত খাইছিলো হা। অ কি নামো নাজানো নামটো পাহৰো নামটো মনত আছিল পাহ পাহৰি গলোঁ হা ফটো আছে বাৰু অ তাতে দাম মজা দাম কম দামৰে মানে চিকেন দিছিল চাৰি বিশ নেকি এশ বিশ টকা নে কিবা এনেকুৱা আছিল দাম মুখে। অ ন চিকেন আছিল ভাত আছিল। থালি হা এশ চল্লিশ টকা লৈছিল। এশ চল্লিশ টকা লৈছে মানে বহু চিকেন দিছিল কোনটো আৰু মানে। ত ধাবাইছে দামটো মজাৰ দাম আৰু তাৰিছত কিবা কিবি আছে এনেকুৱা মানে খাইছো বহুত। কম দামত হৈছে মানে দুজন মানুহৰ আমাৰ থি এইট। ছিক্সটি মানত হৈ গৈছে চাগে থ্ৰী ছিক্টি ন থ্ৰী এইটি এনেকুৱা
খানা খিনিও কিন্তু ভাল দিয়ে।
এ মজা টেষ্টি বনাই একদম মানে বহুত ভাল টেষ্ট খানা বনাই মানে ত মানে আ ইচ্ছা যাই আছে আৰু ত পানা এই ওচৰে চ ওচৰে নহয় নহয় ৰাণীও বহুত দূৰ পৰিছে। আৰু সেই এনে আৰু কি কৰ খাব কাৰণে এনে এনেতো খাব নে যাব নোৱাৰি ন কিবা কামত গলে বজ কছ আমাৰ ইয় পৰা জালুবাৰী পঁচিচ কিলোমিটাৰ তাৰ পৰা আৰু
অ আজিকালি তোমাৰ এইটো এ গড় চুক হৈ যোৱা ৰাস্তাটো বন্ধ কৰি দিছে ন।
অ মেইন মেইন মেইন চাৰ ক'লোৱাৰাৰ তম গৰচুখটো বন্ধ মানে কি কিহৰ কাৰণে বন্ধ কৰিলে গৰচুখ যোৱা ৰাস্তাতটো
এ তোমাৰ দ্বীপৰ বিলত যে ব্ৰীজ বনাব তাৰে কাৰণে মানে তাৰে ৰাস্তাটো কনষ্ট্ৰাকশনৰ কাম চলি আছে
আচ্ছা তাৰে লোকেল বিলাক মানুহ বিলাক কেনেকৈ অহা যোৱা কৰে।
ত লোকেল বিলাকে এতিয়া বেলেগ ৰাস্তা চিনি পাই চাগে আমিতো এতিয়া লোকেল নহয় আমি সেইটো ৰাস্তাই চিনি পাওঁ ইহতে চ কিবা গলি চিনি পাই গলি
অ আহ আহোম গাঁৱৰে যাই চাগে আহোম এখন আহোম গাঁও এখন আছে সিটোৰে যাব বুলি। ত পাম পামহি যাব পাৰি।
অ সেইফালে আ যোৱা কৰি চাগে সিহঁতে।
পাম হিৰা আহিব পাৰে পাট ম পুৰা য ভুৰে
এনে কিন্তু আমি যাব লাগিলো তোমাৰ জালুকবাৰী হৈ যাব লাগিব আজাৰা হয়। এফালদি আৰু দূৰ হৈ যায় তোমাৰ। ত্ৰিশ কিলোমিটাৰৰ বেছি হৈ যাব।
উম কাৰণ আমি ইয়াৰ পৰা মোৰ ঘৰৰ পৰা জালুকবাৰী পঁচিশ কিলোমিটাৰ হয়।
তে
এই বাবা না সয়াৰ পৰা যদি মোৰ জালকব পঁচিছ তাৰ পৰা আৰু আছেচোন তোমাৰ।
আৰু তেলৰ পইচা কিমান যাব ভাবা?
তে আজিকালি চোন তেলে মাল আছে নে দে। পঁত্ৰিশ ত্ৰিছ এনেকা মে একশ টকা তেল গ'লে চোন।
এ ভাই কি কবা। ইমান বেয়া মাইলেজ দিয়া হৈছিল ই টুৱেণ্টিে। স্কুটি বন্ধ হৈ যায় পায়না এ কেনেকুৱা মাইলেজ ড্ৰপ হৈছে কেনেকুৱা মাইলেজ ড্ৰপ মোৰ। স্কুটি ক'ত পঞ্চাছ মাইলেজ দিছিল এতিয়া কমেও ত্ৰিশ পইত্ৰিশ দি আছেৰে।
মোৰক ফৰ্টি ফাইভ ট ফৰ্টি এইট এনেকৈ দিছিল চিটি হা ফাইভাৰ ফটি দিয়ে চিট ফট ফ ফ দিয়ে আৰু বা ফটি এইট দিয়ে বা কেতিয়াবা ফৰটিচেভেন ফৰ্তী এইত স ফৰটি চেভেন এনেকা দিয়ে আৰু হা। ফৰ্টি ফাইভৰ ওপৰত থাকে ফৰ্টি এইটৰ তলত থাকে আৰু হা তুমি এতিয়া বিশ্বাস কৰা। ফ থাৰটি চিক্স থাৰ্টিছেভেন থাৰ্টি ফ এনেকুৱা পাই আছো। দ মানে দহ কিলোমিটাৰ ড্ৰ হৈ গৈছে ক'ব গ'লে।
বাপ মানে সেই তোমাৰ মই চাৰিদিন মান। এশ টকা তেল ভৰালো ৰিজাৰ্তে লাগি গল মানে দুই দিন চলালেও ৰিজাৰ্ভত লাগি গ'ল আকৌ যোৱাকালি ডেৰশ টকা ওৱান ছিক্সটি তেল ভৰাইছো
অ এ মোৰো হ'লো বা এসপ এসপ্তাহ মান আগতে এ মই ঊনত্ৰিছ স্কুটি খন লৈ গ'লে আৰু এ মানে আমাৰ এটা এছ এল পি চিকিউৰিটি গাৰ্ড তাৰ মানে তোমাৰ বেমাৰ হৈ আছিল আৰু অ কি বুলি কয় ই এছ আ চি হস্পিতালত লৈ গ'ল তাৰ কাৰণে মোৰ স্কুটিখন লৈ গ'লো আৰু এই তেতিয়া চাৰে এশ টকা তেল ভৰাই দিছিল এই ঊনত্ৰিশ তাৰিখে হা বিশ্বাস কৰা এই। তেতিয়া এশ টকা তেল ভৰাছিল আৰু আজিকৈ চলালো ব এতিয়া মোৰ কালিৰ পৰাৰ মোৰ ৰিজাৰ্ভ লাগিছিল বাৰা। মানে আগতে মই দুশ টকা তেল ভৰাই থুৰিছিলো অলৰেডী তিনিশ টকা তেল আছে। আছিল আৰু মানে শে আৰু এনেকুৱা টাইপ। মানে ক মই এ নম্বৰ চাওঁ আৰু মোৰ তাতে। শ' কৰে ন কিমান ম দে মই দেখাই আৰু থাৰ্টি ফাইভ থৰ্তিসিশ থাৰ্ত্যসেৱেন দেখাই থাকে আৰু।
উম এতিয়া পেট্ৰলৰ সমস্যাটো সমাধান হ'ব না।
এইটো সমস্যাৰ সমাধান মানে কি এতিয়া নিউ গাড়ীয়ে আৰু বা বাকী আমাৰ পুৰণা গাড়ীৰ আৰু সমস্যাৰ সমাধান নহয়। সমস্যাৰ সমস্যাৰ সমাধানৰ এটাই। তাই হ'ব কি ধৰি লওক ইথনলটো যদি মিক্স নকৰে সেইটোৱে সমাধান। আৰু এই এইটো মিমিক্স কৰিব এইটো হৈয়ে গৈছে ত তাৰপিছত তোমাৰ। ধৰি লোৱা এতিয়া মেইন এটা উপায় কি তুমি নি গাড়ী ল'ব লাগিব তাতে তোমাৰ চাবা। তাতে তুমি মলেজটো পাব ভালে কাৰণ সেইটো সেনেকুৱ টেকনলজিত গাড়ী বনাব। বা তোমাৰ ইলেক্ট্ৰিক ল'ব লাগিব আৰু সেয়ে আৰু বেলেগ সম এইটো সমস্যাৰ সমাধান নাই আমাৰ পুৰণা বোৰ এনেকুৱাই কিনাত কিনি পাব বাট দামটো কমি যাব বুজি পাইছা ভেলিও কমিব ভেলিউ কম ভেলিুটো কম পাবা। বাৰু।
সিওতো চলাব নোৱাৰিব ন।
চলাবা নোৱাৰে মানে কিছ থাৰ্ট ফাইভ মাইলেজ পাই আছে ন গাড়ীখন এতলি।
পাই আছে এনে কিছুমানে ইঞ্জিন চিঞ্জিন চিজ হৈ আছেটো। ই ইথানলৰ কাৰণে
অ এইগিলা মানে অলপ ধৰি লও যাৰ বেছি গাড়ী অকমান পুৰণা হৈছে আৰু অ সেইবিলাকৰ হৈ যায় আছে বাৰু
সিহঁতে কি কৰিব সিহঁত সিহঁতেটো এখনে গাড়ী কিনে কষ্ট কৰি
এই সি গাড়ী মানে কব গ'লে কি জানা ভেলো একদমেই নহয় হৈগৈছে ক'ব গ'লে সেই এই দুই হোজাৰ যদি তুমি তেৰ চৈধ গাড়ী যদি কোৱা ন ভাল যদি গাড়ী কোৱা ন এইগিলা যদি তোমাক কামাই যদি এক লাখ টকা গাড়ী এখন দিয়ে না য তুমি নিকিনিবা গড়ীখন
আচ্ছা
ৰিচেনতলি আমি এখন গাড়ী পাইছিলো হা আমাৰে মালিকৰ গাড়ী খন আ কি বুলি কয় ফ্ৰডৰ হয় ফিগ' অ তোমাৰ কি বুলি কয় দুই হেজাৰ তোমাৰ দহ এঘাৰ বাৰ বাৰ গাড়ীইখন হা দুহেজাৰ বাৰ গাড়ী এতিয়া সি মানে কি ইঞজিন প্ৰব্লেম এই কাৰণে চাগ ইঞ্জনৰ প্ৰব্লেম হৈছে অ কি বুলি কয় আহ এতিয়া গাড়ীখন বেছি আছে তাকো গাড়ীখন আছ আশী না আশী গৈ আছে আৰু আশী আশী হাজাৰ বেছব আৰু আৰু আমাৰ কৈছে পঞ্চাশ চল্লিশ হাজাৰ দিলে লোৱাৰ কথা কৈছিল আৰু চল্লিশ হাজাৰ মান দিলে কাৰণ নলয়
উম তোমালোকৰ প্ৰব্লেম হব তোমালোকৰো চেম প্ৰব্লেম হব মানে ইথালনৰ কাৰণে
অ মানে কম যদি গাড়ীখন যদি কিনো কমত কিনোৱা কথাটো ক'লো গাড়ীখনৰ খৰছা ইমান হৈ যাব ন ইমান প্ৰব্লেম পাম ন পিছত মানে কি যিমানত কিনছো গাড়ী তাতছে পিছত খৰচা হৈ য এনেকোৱা টাপৰ হব
আহ সেইটো হয় দিয়াচোন
সেইকাৰণে যদি মই এইটো মানুহক চাজেষ্ট কৰিব পাৰু কেতিয়াবা তুমাক যদি ছাৰ্ভিচ কৰি ন মানে বৰ্তমান যদি গাড়ী কিনি পাৰিলে বা যদি কিনাও মানে একবছৰ মান পিছত কিনিবা কাৰণ আহি আছে ন ইথ টেকনলজি আহি আছে। সনেকুৱা টাইমৰ গাড়ী বনাই আছে ন কোম্পানী বিলাকে আজিকালো বেছি ইলেক্ট্ৰিকে হৈ যাব। ইলেক্ট্ৰিকে হৈছে বাৰু বেছিকে।
চবৰে তোমাৰ এতিয়া বছৰে বছৰে নতুন গাড়ী কিনাৰ পইচা নাই ন সিহঁতে কি কৰিব।
তাহাঁতেৰ এইয়া এনেকুৱা এনেকুৱাই চলাব তাহতে উপায় নাই আৰু
এইটো কিন্তু বেয়া কৰিছে দেই।
বেয়া হৈছে এ এতিয়া মেইনলি তুমি যদি ফকাচ কৰা ইভিতে বেষ্ট। তোমাৰ মানে গাড়ী লোৱা ই গাড়ী লোৱা ভাল মানে ইলেক্ট্ৰিক গাড়ী লোৱা ভাল হয়। আৰু ইলেক্ট্ৰিক গাড়ীৰ প্ৰাইচটো বেছি হয়।
অ হাই হাই সেইকাৰণে বহুত ওলাইে আছিলে হানে ইলেক্ট্ৰিক গাড়ী।
উম ওলাই আছে বাৰু য ফিউচাৰটো ইলেক্ট্ৰিকে বেষ্ট। পেট্ৰলটো বাৰু মানে গাড়ীটো কমিয়ে যাব কোনো কথাতো চলি থাকিব ন নচছিললে যে কোনো ম কবলে ইলেক্ট্ৰিক গাড়ী হব আৰু টাইম লাগিব ধৰি ল এতিয়াৰ বিশ বছৰ মান পিছত চাগে অকনমানমান দেখা নাপাবা আৰু বেছি ইলেক্ট্ৰিক পাবা আৰু নাইনটি পাৰ্চেন্ত এতিয়া ধৰি ল যেনেকা তুমি গাড়ী দেখা পাই থাক ইলেক্ট্ৰিক গাড়ী এখন দেখ পাই থাকা মাজে মাজে এতিয়া তোমাৰ অ মাজে মাজে কি পা এইবিলাক পেট্ৰ গাড়ীনে কম দোবা মে ই ভাড় এনেুৱা বেছি দেখা পাৱা আৰু
অ এটা টাইমত আৰু সেইয়ে হৈ যাব আৰু কিন্তু আমি পেট্ৰল চলোৱাৰ। পেট্ৰল চলোৱা ফিল্ডটো ললো দিয়া।
অ পেট্ৰল যিবিলাক থাকিবিলাক জানা পাৱাৰটো এক্সট্ৰিম থাকে তুমি কি ক'বা আৰু পাৱাৰ থাকে।
চলাই মজা লাগেৰে চাউণ্ড কি শুনিবা তুমি ষ্টাৰ্ট দিয়াৰ লগে লগে
উম। কোনটো অ এটা চাউণ্ড এটাই মজা এটা এটা বেলেগ এ বুলেটৰ চাউণ্ড ধৰিলোৱা আৰু কি মজা।
এতিয়া তুমি ইলেক্ট্ৰিক এখন স্কুটি বাইক যাও তুমি আকৌ চাউণ্ড নাপাবা চ দিয়াক কি মজা লাগে চাউণ্ডটো।
এইটোয়ো টো মানে একো এটা মানে সেয়ে পোৱা নাযায় আৰু চা ৰবা কি বুলি তুমি কি পিছো ফিউচাৰত কিবা গাড়ী চাড়ী লোৱাৰ প্লেন আছে নেকি? তোমাৰ এনে
গাড়ী মানে কি? আৰু তোমাৰ যদি চাকৰি টাকৰি কৰা তেতিয়া ল'ম আৰু এখন কিন্তু আজিকালি দিন বোৰ চাই এনেকুৱা লাগছে গা। গাড়ী নোলাই ভাল পেট্ৰলৰ যিটো সেইটো সমস্যা হৈছে। কাৰণ হঠাতে হঠাতে আমি ই টুৱেণ্টি কেপাবিলিট গাড়ীত। লৈ লম এতিয়া সেইবোৰে চলি আছে। ই টোবেন্তী ই এইতি ফাইভ আ দিব ই এতিয়া নিদিব এ আকৌ দিগদাৰ হৈ যাব ন নতুন গাড়ীখন কি কৰিম কি নকৰিম ইমান দামেদি লৈ।
তাকেতো এইবিলাক সমস্যা কেনোকা যে সমাধান হব হৈছে আৰু বাকী এতিয়া মোৰ হিচাপত কি জানা এটা কথা কওঁ আহ মোৰ হিচাপত ন তুমি? এ গাড়ীটো বৰ্তমান নিকিনাই ভালদৰি বাই চান্স কিনিব খুজিছা কথাটো কৈছো। ম গাড়ী বৰ্তমান নিকিনাই ভাল তুমি? অকণ আৰু যদি পইচা জমা কৰি ইলেক্টিকৰ চাই য ব্ত বে কব গ'লে বেছ দিছিজন। ম ক'ব গ'লে আ বটন ত ইলেকট্ৰিক গাড়ী। হা
মানে ডিজেলত মিক্স কৰা নাছিল।